হেল্ল'!
হেল্ল'
শুনিছনেেশ আহ
নাপাইটাত।
পাইছো।
তোমাৰ তাত চাউনদটো বহুত কম হৈ আছে একো শুনা পোৱা নাই।
আহ
কি কৰিছ?
মই শুই আছিলোঁ।
চাউনড টো কিবা হেডফোন কানেক্ট হৈছে আছে নেকি?
নাই নাই এই হেৰি নেটৱৰ্কটো পোৱা নাই সম্ভৱ।
হোম,
নেটৱৰ্কটো পোৱা নাই সম্ভৱ।
চাউনডটো মানে মই ভালকে স্পষ্টকে শুনা পোৱা নাই।
অ' নেটৱৰ্কটো পোৱা নাই নেকি?
কি কৰি আছ এতিয়া।
মই শুই আছো, তই কি কৰিছ। ভাত পানী খালো।
অ' তহঁতে আগতে শিৱসাগৰ ফুৰিবলৈ গৈছা আৰু শিৱসাগৰত কেনেকুৱা কি পৰিস্থিতি মানে কেনেকে যাব পাৰিম। ট্ৰেইনত গ'লে সুবিধা হ'বনে নাই বাছত গ'লে সুবিধা হ'ব। কোৱাচোন।
ট্ৰেইনত গ'লে তেনেকে ট্ৰেইনত গ'লে সুবিধাও হয় বেছি। বাছতো পাৰি বাছত দেৰি লাগে অলপ আমাৰ ইয়াৰ পৰা। হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ'। ট্ৰেইনতো ট্ৰেইনতো যাব পাৰি মানে ট্ৰেইনত গ'লে অলপ সুবিধা হয় আৰু সোনকালে পায়গে তাত।
অ' ট্ৰেইন ক'ৰ পৰা কলো। ট্ৰেইনত ক'ৰপ ক'লৈ যাব লাগিব।
ট্ৰেইনখন হাড়মতিৰ পৰা তোমাৰ একেবাৰে ডিব্ৰুগড়লৈকে যাব পাৰিবা। আকৌ ডিব্ৰুগড়ৰ পৰা ধৰা বাছত যাব লাগিব।
আচ্ছা, জিপু ক পাৰটছ মান
ডিব্ৰুগড়ৰ পৰা বাছত, ডিব্ৰুগড় পৰা দুশ টকা লয়।
একবাৰ কা শিৱসাগৰলৈকে যাব পাৰিম ন?
অ' শিৱসাগৰলৈকে পাবা।
মানে শিৱসাগৰ তাত গ'লে এতিয়া ক'ত ক'ত মানে ফুৰিব পাৰিম?
শিৱসাগৰ শিৱদৌল, জয়সাগৰ পুখুৰী। জয়দৌল বিচ বিষ্ণুদৌল, তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ। তাৰপিছত মৈদাম মৈ দামসমূহ তেনেকৈ বহুত জেগাত ফুৰিব পাৰিবা।
আচ্ছা, তাত মানে উ যোৱা পিছত মানে কিবা। টিকেট চিকেট কাটিব লাগিব নি বা কুপন চুফন ল'ব লাগিব নে।
টিকেট কাটিব লাগিব তাত এইটো গভমেণ্টৰ আণ্ডাৰতহে আছে।
অ' আচ্ছা, আচ্ছা।
এজনৰ তোমাৰ পঁচিশ টকা ত্ৰিশ টকা এনেকে লয়।
প্ৰত্যেকটো বস্তুতে ন।
নহয় মানে টিকেটটোত লয়, তাত এন্ট্ৰি হ'বল সোমাবলৈ।
একেটা এটা দিকে কেইটা বস্তু চাব পৰা হ'ব?
মানে যদি তুমি তলাতল ঘৰলৈ সোমোৱা তেতিয়া পঁচিছ টকা বা ত্ৰি ানত এজন মানুহক সোমোৱাবলৈ দিয়ে। আৰু গোটেই তলাতল ঘৰটো তুমি চাব পাৰিবা, মানে গোটেই খিনি মানে তলাতল ঘৰ ৰংঘৰ কাৰেংঘৰ চবটো একেলগতে নাই। বেলেগ বেলেগকে আছে বেলেগ বেলেগ জেগাত অলপ মানে আঁতৰ হয় শিৱসাগৰতে আছে অলপ মানে আঁতৰ। দুই কিলোমিটাৰ তিনি কিলোমিটাৰ।
উ তাত মানে, পৰিস্থিতি কেনেকুৱা ধৰা মানে কোনটো টাইমত গলে বেছি সুবিধাজনক হ'ব।
কোনটো টাইমত মানে তোমাৰ ৰাতিপুৱা আঠ মান বজাৰ পৰা খোলে আৰু তাৰপিছত সন্ধিয়ালৈকে।
উম।
বাকীকণ, সন্ধিয়া গেট বন্ধ কৰি দিয়া হয়।
কেইটা বজাত বন্ধ কৰা হয়?
আঠমান বজাতে বন্ধ কৰা হয়।
উম। আচ্ছা, এনে তুমি শিৱসাগৰ কেতিয়া ফুৰিবলৈ গৈছিলা?
মই একমাহ হ'ল এতিয়া গৈ, অহা আগতো গৈছো মই তিনিবাৰ চাৰিবাৰ মান গলো এতিয়ালৈকে।
আচ্ছা আচ্ছা, তুমি বাছত গৈছানে নাই ট্ৰেনত গৈছিলা?
মই এইবাৰ যাওঁতেনে বাছত গৈছিলোঁ, তাৰপিছত আহোঁতেনে আকৌ মই ট্ৰেনত আহিছোঁ।
আচছা, এতিয়া কোনটো চাইড দি যোৱাটো বেছি সুবিধাজনক হ'ব?
এ ডিব্ৰুগড় দি ডিব্ৰুগড়লৈকে ট্ৰেইনত গৈ তাৰপিছত তুমি বাছত যাব পাৰিবা। নহ'লে বা তুমি, হাৰমতিৰ পৰা ট্ৰেনত উঠি হাৰমতিৰ পৰা ট্ৰেনত উঠি তাৰপিছত ধেমাজিত নামিব পাৰিবা।
অ'। মানে তেনেকুৱা প্লেচ বিলাক চাফা নে নাই গভমেন্টৰ আণ্ডাৰতে আছে ন।
গভমেণ্টৰ আণ্ডাৰতে আছে পৰিষ্কাৰ চব।
আচ্ছা আচ্ছা। তাৰ ভিতৰত মানে কিবা খানা পিনা খাওঁ বুলি ক'লে খাব পৰা হয়নে?
অ' বাকীবোৰত বাকীবোৰততো নোৱাৰি তলাতল ঘৰত তেনেকে ভিত ত খাব নোৱাৰি বাহিৰতে ব্যৱস্থা আছে তেনেকৈ খানা খোৱা।
আচ্ছা।
বাকী ৰংঘৰ কাৰেং ঘৰত। নোৱাৰি অকল তলত তলাতল ঘৰত পাৰি তাকো মানে কেম্পাছৰ ভিতৰত নিদিয়ে। তলাতল ঘৰৰ মানে বাহিৰত এনে কে, জেগা দি দিছে আৰু।
আচ্ছা, ভাত পানী খোৱা হ'লনে?
ভাত পানী খালোঁ, তুমি খালা নাই?
অ' মই ভাত পানী খালো। আজি মানে এইফালে বতৰটো বহুত গৰম মানে বহুত ৰ'দ দিছে যি ভলটেজ মানে তোমাৰ ত্ৰিশ ডিগ্ৰী ওপৰত লাগি আছে ইয়া?
অ' আমাৰো বতৰ বহুত বেয়া আৰু, বৰষুণ দিছে। বা ৰ'দ দিছে তেনেকুৱা কৰি আছে বানপানীও হৈছে।
আচ্ছা আচ্ছা, তুমি বৰ্তমান ঘৰতে থাকা ন?
অ' ঘৰতে থাকোঁ মই।
অ' তোমাৰ মানে এতিয়া প্ৰিপাৰেচন কি চলি আছে?
পিপাৰেশন চেফটিয়েণ চেফটি ফায়াৰ এণ্ড চেফটি ইঞ্জিনিয়াৰিঙৰ কচিং কৰিম বুলি ভাবিছো এডমিচন লৈ থই ৰাখিছো।
অ' সেইটো এতিয়া তুমি কেতিয়া মানে যাব লাগিব?
আগষ্টৰ পৰা নতুন ষ্টুডেণ্টখিনি মানে ক্লাছ হ'ব আৰু, তেতিয়াৰ পৰাই যাম আৰু। আগষ্টৰ।
আগষ্টতে যাবাগে ন?
হয়।
উম। তাৰপিছত মাহঁতে দেউতাহঁতে কি কৰি আছে বৰ্তমান?
মা আছে আলহী আহিছে তাকে কথা পাতি আছে বাবাও তাতে কথা পাতি আছে।
অ'। উম। এতিয়া, মই যদি শিৱসাগৰ যাম বুলি ভাবো তেতিয়া ট্ৰেইনত যোৱাাতটো বেছি সুবিধাজনক হ'ব ন?
ট্ৰেইনত যোৱাটো সুবিধাজনক হ'ব।
উম। এনে মোৰ পইচা পাতি কিমান খৰচা হ'ব বাৰু?
পইচা পাতি তোমাৰ যাওঁতেনে প্ৰায় এহেজাৰ মান যাব। আহ তেনে সেই এহেজাৰ মানেই যাব তাকি বাকী তাত যদি তুমি থাকা। তেতিয়া থকাাতটো ৰুম লৈ থাকিব লাগিব এটাকে। তেতিয়া এক্সট্ৰা খৰচ হ'ব আৰু খোৱা বোৱটোতো নিজৰে হয়।
অ'।
তেনেকে টুটেল পাঁচ হাজাৰ মান টকাত তুমি ঘূৰি আহিব পাৰিবা আৰু।
অ' এনে অকলে যোৱাাতটো সম্ভৱ হয় নে?
অকলে যোৱাটো সম্ভৱ হয়।
হয় ন?
অ'।
তুমি অকলে গৈছিলা নে ত তোমাক তোাৰ ফ্ৰেণ্ড তোমাৰ লগত গৈছিলে?
নাই নাই মই অকলে গৈছিলোঁ।
তুমি যাম বুলি ভাবিছা নে?
অ' মই যোৱা কথা ভাবিছো কিন্তু এতিয়া মানে কেতিয়া যাব পাৰো সেইটো গম পোৱা নাই বাৰু এতিয়া
হয়।
ম যেতিয়া মানে পইচা পাতি, এভলেবল হ'ব বা বতৰ ঠিকে ঠাকে থাকিব। তেতিয়া মই যাম বুলি ভাবি আছো কিন্তু মানে যদি মানে ধৰা তেনেকুৱা বাইক লৈ যাব পাৰো তেতিয়াতো তেতিয়া মানে তোমাৰ পইচাটো হোৱাৰ লগে লগে নিজে বাইকেদিয় গুচি যাব পাৰিম। সেইটো সেইটোও ভাবি আছো।
অ'।
উম।
বাইেকেদি গ'লেগে তোমাৰ খৰচটো বেছি হ'বগৈ।
অ' সেইটো হয় বাৰু।
আৰু লগতে কষ্টটোও বেছি হয়গৈ।
উম উম। ঠিকে আছে দিয়া কথা পাতি ভাল লাগিল বাৰু তোমাৰ লগত মই কিবা প্ৰব্লেম হলে তোমাক ত ্ যদি কনফ হয় মই তমাক ফোন কৰিম। আোৰ তোমাৰ পৰা ডিটেইলছ লুম।
ঠিক আছে কল কৰিবা মোলে, হব?
ঠিক আছে।